অ কি কৰি আছা
এ আছো এনেই
অ ভাত খালি আৰু
আহ খালো আজি মই ঠেদীং কৰিলো নহয়
অ থেদিং কৰিছিলে পাইছৱ আ
অ পাইছো তাই ভাল পাইছে আকৌ চেফ মাতটো ধুনীয়াকে আহিছে তাৰপিছতে এয়া অ পাইছ ধুনীয়া হৈছে তাই ভাল পাইছে আৰু
অহ
তথাপিও বেলেগকো সুধিব দিছো কেনেকুৱা হৈছে হয়
অঁ তেনেকৈ তেনেকৈ পাৰিবিগে ধুনীয়াকৈ আৰু কি শিকাইছে তোক
অ
এনে হেৰি কিছনে চুলি কটাটো কি চিন্তা নাই
হেয়াৰ কাৰটিং শিকিছো এ ভি কাট তাৰপিছতে আকৌ ইউ কাট তাৰ পিছত লিজাৰ কাট এইবোৰ শিকাই আছে
অ সে ভালকে শিক কি কৰ তেতিয়া তেওঁ নিজৰ অ নিজে কিবা এটা কৰিলে ভাল আজিকালি ধুনিয়াকে কাতিবি তাৰপিছত আকৌ মেকআপটো শিকিছ নে মেকআপটো শিকিছনে হেল্ল' মেকআপটো শিকিছনে হেল্ল' মেকআপটো শিকিছ বোলো হেল্ল' মেকআপটো শিকিছনে? হেল্ল' হেল্ল'